অ'।
গুড মৰ্ণিং কি কৰিছা।
উ এ আৰু কি কৰিবা অলপ মানে এইটো প্ৰজেক্ট এটা বনাই আছিলো কলেজৰ পৰা প্ৰজেক্ট এটা বনাবলৈ দিছিলে ম ছ ৱৰ্ডত এনেকে টাইপ কৰি আছো মাথা বেয়া কৰি দিছে মানে তুমি খবৰ ভাল।
এই ন ইণ্টাৰনশ্বিপ কৰিছিলো।
আচ্ছা অ', ইণ্টাৰশিপৰ ৰিপৰ্ট ন।
উম, ৰিপৰ্ট বানাবলৈ দিছে। কিমান মানুহ তিনদিন হ'ল লগা, মানে দিনে ৰাতিয়ে লাগি আছো। টোপনি নহা হৈছে বুজিছ নে নাই?
তিনিদিন হে নেকি অকল?
নহয়, নহয়, নহয়, নহয়, আমাৰ ইণ্টাৰশ্বিপ হৈছে বিশ দিন।
আচ্ছা, বিশ
যি কৰিলে কি কি নাই কৰা, সেইটোৰ ওপৰত আমাক ৰিপৰ্ট বনাবলৈ দিছে।
অ', অ', সেইটো কথা, মই ভাবিলো আকৌ তুমি কিনি দিম বুলি ক'লা যে তিনিদিন বুলি কৰিলা বুলি ভাবিলো মই, মই তুমি যে তিনিদিন বুলি কৈছিলা।
এই নহয়, তিনিদিন নহয়, মানে বহুত কি ক'বা আৰু ইমান ইণ্টাজি কৰোতেটো ভাল লাগিছিলে, এনেম ভাবিছিলো ইমান টাফটো নহয় বনোৱা ৰিপদ বনোৱা কাৰ কামে বহুত এতিয়া জানা, আমি যোনটো ৰিপৰ্ট বনাও সেইটো ছাৰক দিওঁ। আকৌ চাৰে কয় এইটো আকৌ শুদ্ধ কৰি দিয়ক, আকৌ ছাৰে কৈ চব ভুল হৈ আছে বুলি।
উম।
আমাৰো তেনেকুৱা একেই আৰু, মানে প্ৰজেক্ট এটাৰ কাৰণে কাম কৰি আছিলো তোমাৰ বহুত লিখিব লাগে অ' এতিয়ালৈকে মোৰ আশীটামান পেজ লিখিলো।
আহ।
ওপৰত গোটেই ফটো চটো লগাই বহুত, আমাৰ পাঁচ দিন মান লাগিলে কৰিবলে।
মোৰতো হোৱাই নাই, কি হ'ব জানো? ইমান মানে পুৰা তোমাৰ অ', এইটো পি এইচ ডি যে কৰে, পি এইচ ডি কৰোতে যেনেকুৱা বনাই, সেনেকুৱাই খুজিছে নেকি ছাৰ জনে? ইমান খুজিছে, ইমান খুজিছে।
কৰিছা নেকি?
পুৰা কাঢ়াকেই কৰিছে ৰাম, বহুত কেনেকে ধৰি
আমাৰো কাঢ়াই বাৰু, মানে বহুত বনাবলৈ দিছে, একদম মানে দিনে ৰাতি ৰাতি-ৰাতি ৰাতি শোৱা নাই গম পোৱানে? পুৰা বনাই আছো মানে। য'ত চাৰচ কৰিছো, ত'ত চাৰচ কৰিছো, এনেকে কিতাপ খিনিৰ পৰা লৈছো। এ আইও ইউজ কৰিছো মাজে মাজে, এ আই টো ইউজ কৰিব লাগিবই, নহ'লে আজি
আৰে, তাতকে ডাঙৰ কথা শুনা না, ম-মই এ আই কৰি বনোৱা নাই হা, তাত আমাৰ আ-আমাৰ ইণ্টাৰ্ণশ্বিপৰ গ্ৰুপ-গ্ৰুপ এটাই এ আই ইউজ কৰি বনাইছে। তাৰ পিছত মোৰতো এ আই ইউজ বুলি কৈ দিছে, সিহঁতৰটো ভাল হৈছে শুদ্ধ হৈছে বুলি কৈ দিছে।
সেইটো কথা, চাৰ জনে
কৰ্ডিনেটৰে জানে, ছাৰে জানে।
আচ্ছা এইটো কি কথা হ'ল আওঁ মানে, কি তুমি এ আই ইউচ কৰি বনোৱা নাই বেলেগে এ আ বেলেগ গ্ৰুপে এ আই উচ কৰি বনালে, সেইটোকহে এ আই বুলি ধৰিব নোৱাৰিলে মানে।
অ', বে। কি কবা আৰু, এনেকুৱা প্ৰব্লেম দিছে নহয়।
অ', এনেও মন চন বেয়া লাগিবই, এইটো বনাবলেই মন
অহ।
আৰু? আকৌ আকৌ এটা কথা শুন, আমি মানে তিন চাৰিজন মিলি বনাই আছো হা।
অ'।
আৰু এইটো যোনটো ডগ ফাইল হয় নহয়, মই এটা পাৰ্ট বনাইছোঁ দুজন বন্ধুৱে বেলেগ-বেলেগ বনাইছে।
আচ্ছা।
মানে বেলেগ কম্বাইন কৰোঁ-কৰোঁতে চব খেলিমেলি হৈ গ'ল নহয়।
অ', তাৰ পৰা?
এতিয়া ফটো এড কৰিছে, ফটো এড কৰোঁতে চব কৰ'বাত-কৰ'বাত গৈছে স্পেচিং খেলিমেলি হৈছে, চব খেলিমেলি হৈ আছে।
অ', এতিয়া হেৰিটো ভালকে মিলাই ল'বা আকৌ। ভালকে পঢ়ি পেলাই, তোমালোকৰ প্ৰেজেণ্টেচনৰ কিবা ডেট চেট দিছে নে নাই?
এ নাই দিয়া, ছা-ছাৰ বোলে ক'ৰবাত গ'ল বোলে ঘৰলৈ নে ক'ৰবাত গ'ল বোলে, এতিয়া মই অথনিৰ পৰা মেছেজ কৰি আছোঁ, ছাৰ, এইটো ৰিপ'ৰ্ট হৈছে নে নাই চাই দিয়ক। ছাৰে কৈছে যে পিডিএফৰ পৰা ভালকৈ ধৰিব পৰা নাই, ৱৰ্ড ডকুমেণ্টটো দিবলৈ কৈছে। মই দি দিছোঁ, এতিয়ালৈকে মানে আকৈ, আকৌ আমাৰ, আমি যিটো আমাৰ কলেজত যোনটো ইণ্টাৰ্নশ্বিপ হৈছিল ন'
অ', অ', অ'।
তাত মানে, আ, বেলেগ, আ, মানে, তিনিখন কলেজৰ পৰাও আহিছিল।
হয় নেকি? মানে ইমান দূৰৰ পৰা আহিছে নেকি, ইণ্টাৰ্নশ্বিপ কৰিবলৈকে?
অ', ইমান দূৰৰ পৰা আহিছে আৰু সিহঁতে কাইলৈ যাব বুলি, সিহঁতৰ ইণ্টাৰ্নশ্বিপ ৰিপ'ৰ্ট জমা দিব লাগে বুলি আমাৰ, আমাৰ গুগল তিনিজন আছে বুলি, এতিয়া মোক ফোন কৰি ইমান আমনি কৰিছে জানা, মই কৈছোঁ ভাই, তহঁতি ছাৰক ফোন কৰ আৰু ছাৰক ক' আকৌ, তহঁতি
সেহেঁতি ইণ্টাৰ্নশ্বিপ কৰিবলৈ ইয়াত যদি ইমান কষ্টকে কৰাইছে, ইমান, ইমান দূৰৰ পৰা আহিবই নালাগে ন? সিহঁতৰ নিজৰ জিলাতে ইমান ডাঙৰ ইউনিভাৰ্চিটি
এই মানে, ইহঁতৰ টিচাৰবিলাক আমাৰ টিচাৰবিলাকৰ লগৰখিনি
হয় নেকি? সেইকাৰণে কি?
উম, উম, সেইটোৱেই আৰু মৰিবলৈ পঠাই দিলে। বে, মোৰ এই গৰমতে ইণ্টাৰ্নশ্বি শ্বিপ কৰিব লগা আছিল জুলাইত, ভাবা নাই, গোটেই জুলাইটো আগতে গৰম বন্ধত বহোঁ গোটেই, গোটেই জুলাইটো ইণ্টাৰ্নশ্বিপ
আছে কলেজলৈ প্ৰজেক্টৰ কাৰণে ছাৰহঁতে আকৌ মানে সন্ধিয়া হৈ যায়গৈ। ৰাতিপুৱাৰ পৰা, গম পাইছনে? সেইদিনাখন ৰাতিপুৱা
কালিটো ছয়টামানত আহিছে, ছয়টা বজাত
আচ্ছা, কি মানে তোমালোক গোটেইখিনি আছা নেকি?
উম, এই আমাৰ গ্ৰুপৰ গোটেইখিনিয়ে নকৰে আমি দুজনে-তিনজনে কৰোঁ আৰু গোটেইখিনি একো হেল্পো নকৰে, একো নকৰে, এতিয়া সেই গ্ৰুপত
পিডিএফ দিয়া, পিডিএফ দিয়া খুজি আছে। এনেকুৱা খং উঠি আছে নহয়, নিদিওঁ আকৌ, দিবলৈও মন নাযায়।
অ', সেইটো তেনেকুৱা হ'লেতো হয়েই ন? চবৰে তো ক'ৰ্ডিনেশ্যন লাগিবই ন
উম।
আমাৰো মানে তেনেকুৱা , চবেই একেলগে কৈছোঁ অলপ গালি-চালি দিলোঁ, মেমহঁতকো ক'লোঁ, এইয়া, চবেই লাগি আছে এতিয়া এনেক কে হ'লেটো নিজৰেই খং উঠে ইমান দিনে-ৰাতিয়ে কষ্ট কৰি বনাম, শীত-তাপৰ যদি সেহেঁতি হে টোতে বিচাৰি কৰি ফুৰে, তে কি হ'ব?
সেইটোৱে
মুঠতে আৰু এতিয়া কলেজীয়া জীৱন আৰু এতিয়া এনেকেই চলি থাকিব লাগিব আৰু। সুখ শান্তি নাইকিয়া হৈ গৈছে ন'?
বহুত অশান্তি। আৰু ৰিপৰ্টটো মানে আমি যোন কৰিছিল ন'?
অ'।
টেচ কৰোতে আমাক ভালকে শিকোৱা নাই মানে কেনেকে কৰিব লাগে আমি। কৰিলো তাহে কেলকুলেশ্যন কৰোঁতেই মাথা গৰম হৈ যায় না।
আচ্ছা। অ' ত-তোমালোকৰ মানে কি এ, হেৰি ইণ্টাৰণশ্বিপ মানে লেবৰেটৰী লেবৰেটৰী টাইপৰ কিবা প্ৰে কেপ এইটো কি বুলি কয় প্ৰেক্টিকেল কৰি আছা ন'?
অ', অ' আমাৰ মানে আমাৰ ৱাটাৰ কেনেকে মেনেজ কৰিব লাগে আৰু ৱাটাৰ কি কি থাকে মানে পানীৰ বেয়া ৱাটাৰো টেষ্ট কৰিছোঁ মানে বেয়া খাল বিলৰ পানী টেষ্ট কৰিছে, নদীৰ পানী টেষ্ট কৰিছে মানে গোটেই অঞ্চল এৰিয়াটোৰে অভাৰ অ'ল পানী কেনেকুৱা সেইটোৰ ওপৰত টেষ্ট কৰা আছে।
ঠিকেই আছিলে কিন্তু দেই বহুত ভাল প্ৰজেক্ট এটা আছিলে। এতিয়া ৰিপৰ্ট চিপৰ্ট বনাবলেহে অলপ দিগদাৰ হয় ন' গোটেইখিনি ডাটা কালেক্ট কৰিব লাগে, চবৰে একদম ভাল ভাল। ৰিপৰ্টৰ টেষ্টখিনি।
অ' সেইটোয়ে। ডাটা কালেক্ট কৰাটো কৰি দিলোঁ তহঁত
তোমাৰ এই এইটো কি ইণ্টাৰ্ণশ্বিপ আগতে কৰিছা নে এইটো প্ৰথম ইণ্টাৰ্শ্বিপ?
এই এইটো প্ৰথমে ইণ্টাৰ্ণচিপ। কি জানো এনেকুৱা হ'ব বুলি।
আচ্ছা, প্ৰথম ইণ্টাৰ্ণশ্বিপতে মানে ইমান অৱস্থা বেয়া কৰি দিছে তোমালোকক।
উম।
মই ইণ্টাৰ্শিপ আজিলৈকে কৰা নাই কিন্তু ইণ্টাৰ্ণশ্বিপ এটা কৰিব লাগিছিলে, মই ক'ত কৈ ভাবি পোৱা নাই সেইকাৰনে তোমাকে সুধোম বুলি ভাবিছিলো ফোন এ, কম বুলি, তোমালোকৰ অৱস্থা ইয়া দেখি এতিয়া মোৰ ভয়হে লাগিছে।
তুমি যোনটো বিষয়ত ভাল সেইটো বিষয়ত কৰিবা। এতিয়া নজনা বিষয়ত কৰিলে আমাৰ নিচিনা অৱস্থা বুজিলা?
আচ্ছা, কি তোমালোকৰ মানে নজনা বিষয় কৰিলা মানে কি মানে তোমালোকৰ কম্পালচৰি কৰিছিলে নে কলেজৰপৰা নে কি?
উম, আমাৰ মানে কম্পালচৰি কৰি দিছে, ডাঙৰ কথাটো নাই, যোনবিলাকে ন বুলি কৈছে, সিহঁতক পইচাৰ ইনট্ণশিপৰ ফি দিবলৈ কৈছে।
এইটো কেনেকুৱা কথা হৈছে আকৌ।
সেইটোৱে।
অ' মানে যাৰ য'ত যিটো চাবজেক্টৰ ওপৰত ইণ্টাৰ্ণশ্বিপ কৰি মন থাকে সেইটো ওৰতহে কৰিব পাৰিব। সেইটোতো কম্পালচৰি ধৰা বন্ধা নোৱাৰে ন'? এইটোতো ধুনীয়াকে মানে তোমাৰ হেৰিটো ডিবেট কৰিব পাৰিবা সিহঁতৰ লগত, তুমি আইনী ব্যৱস্থাও ল'ব পাৰিবা।
উম।
এতিয়া কি উপায়তো নাই আৰু এতিয়া কৰিতো ল'লা। কি পইচা পাতি তোমালোকে লৈছে নেকি কিবা?
অ' লৈছিলে, আমাৰ দুহেজাৰকে লৈ আছে।
আচ্ছা, ইমান পইচা লৈছে?
অ' বে, তাত শুনা না আমাৰ যোনটো লেবৰেটৰীত নাম লেবটৰীত মিটাইমিন কৰা বস্তু ভালকে দিয়া নাই।
অ' এতিয়া মানে খৰাচ ন' গুটখন।
আৰু ইন্ট্ৰডাকচনৰ দিনা তোমাৰ চাহ আৰু চিঙিৰা খুৱালে, তাৰে এদিনো একো নোখোৱালে।
আচ্ছা ইমান দুইহেজাৰ টকা লৈ পেলাইও এতিয়া সেইখিনি কৰিছে ন।
উম। কিযে হ'ব। বাকী তুমি কি কেইখন ওপৰত কৈছে মানে কেনেকুৱা বিষয়ৰ ওপৰত প্ৰডেক্ট বনাই আছে?
এই প্ৰজেক্টটো আমাৰ হেৰি বুলি কয় এইটো কি বুলি কয় ডিজাৰ্টেশচনৰ টাইপৰ অলপ মানে কলেজৰ পৰা কিবা অলপ এ চ কৰিছিলো।
অ।
মানে তোমাৰ অলপ প্ৰেকটিকেল টাইপৰে তেনে তাৰ ওপৰত প্ৰেক বনাইছো
আতছা।
এনেকুৱাই আৰু চলি আছে জীৱন এতিয়া আজি ৰাতিটো বনাব লাগিব, আজিটো শুবলৈ নহ'ব চাগে, আগোতেই ৰাতি টো লিখিব লাগিব।
হেৰি তুমি স্কলাৰশ্বিপ ৰিনিউল কৰিলা নে নাই?
অ স্কলাৰশ্বিপটো ৰিনিউলটো কেতিয়াবাতে কৰিলো কিন্তু এতিয়ালৈকে পইচাটো সোমোৱা নাই কেলৈ জানো মানে আমাৰ আমাৰ কলেজখনতে বহুত মানে আমাৰ লগৰ খিনি কোনেও পোৱা নাই থ্ৰি ফর্থ চেমৰ। কিবা বাকী কিছুমানৰ মই মানে ইউটিউবে-চিটিউবে চাই চাই থাকো ন ইণ কথা এইটো কি বুলি কয় তোমাৰ আহ স্কলাৰিপতৰ কথা। তাত মানে কৈছে কিছুমান ফেক ফে ষ্টুডেণ্ট সোমাইছে বোলে কিবা বহুত চেকিং কৰি আছে, টেন পাৰ্চেন্ট ষ্টুডেন্টহে পাইছে বোল ৰিনিউলৰ।
এয়া লাহে লাহে দিছে বুলি কৈছে এতিয়ালৈকে কিন্তু মানে কিবা অহা নাই আৰু কিবা যেতিয়া পইচাটো সোমাব তাৰ তাৰ আগত কিবা অপশচন এটা থাকে ন তাৰ ৱেবচাইটোত। চেট টু পে পেমেণ্ট বুলি থাকে। সেইটো এতিয়ালৈকে মানে ইয়েজ হোৱা নাই, নয়ে হৈ আছে। সেইটো ইয়েজ হোৱা পাছতহে পইচাটো সোমাব।
আচ্ছা আমাৰো কলেজৰ চবৰে সোমোৱা নাই মানে তোমাৰ চোবেই যোনবিলাক আমি আছো ন।
আমিতো এতিয়া এইট চেমৰ এইট চেমৰ বিলাক সোমোৱা নাই এতিয়ালৈকে।
হয় নেকি?
অ এইট চেমাৰ বিলাকৰ সোমোৱা নাই বেলেগ চেমাৰ সোমাই আছে আৰু।
আচ্ছা সেইটো কথা।
অ সেইটো কথা।
আমাৰ মানে কি কয় তু-তুমি কিবা স্কলাৰ্বিপ এপ্লাই কৰিছিলা নেকি আগতে?
অ সেইটোয়ে কৰিছিলো।
তোমালোকৰ সোমোৱা নাই ন।
অ নাই সোমোৱা। তোমালোকৰ তোমালোকৰ ভাল তোমালোকৰ আশী হাজাৰ দিয়ে। আমাকতো আশী হাজাৰ দিয়া নাই ন। আমাক ছিক-ছিক্সটি থাউজেন হে দিছে।
আচ্ছা মানে সেইটো কি আৰু তোমালোকে আহ মানে প্ৰতিবছৰে বাঢ়ি বাঢ়ি যায় যে।
অ।
মইতো দ্ৰপ ললো কাৰণে এতিয়া তোমালোকৰ লগতে আছিলো, এতিয়া তোমাতকে সৰু হৈ গ'লো আৰু।
উম সেইটোৱে।
এতিয়াতো কি আকৌ সৰু ডাঙৰ লগৰে আৰু।
অ বাকী এইবাৰ নীট কেনেকুৱা হ'ল?
এ নীট ইমান ভাল নগ'লে, এয়াহে দেখিছা নাই নীটৰ আকৌ দুবাৰ দুবাৰ পৰীক্ষা দিছোগে আৰু। প্ৰথমবাৰত ভাল গৈছিলে তাৰ পৰা আকৌ ৰিনীট কৰিলে যে। এ পেপাৰ লিখৰ কথা গম পোৱাই
উম বহুত মলি হৈয়ে থাকে
মানে একো মানে ডাউন হৈ গ'লো আৰু মন নগলে একদম পুৰা পঢ়িব লাগ ইমান ভালকে।
এতিয়া কি বি এছ চি এ কৰিম বুলি ভাবিছা নে।
অ' বিএছ চিটো কমপ্লিট কৰো বুলি ভাবছো তাৰ পৰা কিবা এণ্ট্ৰেন্ঞ্চ দিম মানে চৰকাৰী চৰি কাৰণে মানে পৰিস্তুতি চলাম বুলি ভাবি আছো।
আচ্ছা চৰকাৰী চাকৰি কাৰণে প্ৰস্তুতি চলাবা।
হয় হয় নহ'লেতো আৰু উপায় নাই বেলেগ কিবা ইমান বেছি পঢ়িবগৈ নোৱাৰোঁ মানে ডিগ্ৰী পি এইচ ডি এইবিলাক এম এছ চি।
সেইটোয় সেইটোয়ে আজিকালি বেছি পঢ়িও লাভ নাই ন। বেছি পঢ়ি থাকিলে টাইম গৈ থাকে আৰু তোমাৰ বয়সো হৈ থাকে।
অ'।
সেইটোৱে আৰু কি কৰিবা উপায় নাইকিয়া।
সেইটোৱে আৰু উপায়ে নাই কি কৰিবা আৰু।
এতিয়া কি ভাত পানী খাই আজৰি হলা নে নে কামতে লাগি আছো?
কামতে লাগি আছো এইটো শেষ কৰিয়ে উঠিম।
আচ্ছা খোৱা বোৱা এতিয়া কি কৰা নাই মানে।
নাই নাই নাই নাই আথনি ৰাতিপুৱা